অ', ক'ত আছা?
আহ?
ক'ত আছা?
অ', অলপ বাহিৰত ওলাই আহিছোঁ।
উম, চাহ-টাহ খালা?
হা?
চাহ টাহ খাইছা?
অ', খাইছো, তুমি?
মই আজি খোৱা নাই, এনেই খোৱা নাই, আৰু। বতৰ কেনেকুৱা? অ', বাকী ভাল তোমাৰতো ভালেই। উম, বতৰ কেনেকুৱা তোমালোকৰ ফালে?
অলপ বেয়া মেঘ পৰি আছে বৰষুণ।
অঁ, আমাৰ ফালে বৰষুণ দিছিলে এতিয়া অলপ কমিছে। কমিছ চেনে' তোমালোকৰ ফালে?
হুম?
তোমালোকৰ ফালে কমিছে নেকি বৰষুণ?
অহ'।
হ'লেও আমাৰ ফালে মানে ভেকুলীয়ে তোৰ-তৰাই আছে ব বৰষুণ ডাঙৰ এতিয়াও অহাৰ চান্স আছে।
কলেজ গৈছিলা?
আজি যোৱা নাই। তুমি গৈছিলা?
মই যোৱা নাই আজি।
উম, কালি যাবা?
অ', কালি চাওঁ যাম চাগে!
ময়ো কালি যাম।
অ'হ। ভাত-পানী খালা দুপৰীয়া?
দুপৰীয়া খাইছিলো এতিয়া ৰাতি ৰাতি তোমালোকে কেইটাত খাবা?
ৰাতি ধৰিলোৱা দশটা বাজিব।
উম মই খাম তোমাৰ চাৰে নটা মানত খাম।
উম উম
শুবা কেইটাত?
তোমাৰ। সাতটা বজাত সাতটা বজাত উঠো।
খুৱা কেইটাত ৰাতি?
ৰাতি। উম ইঘাৰটা বজাত।
উহম। ঠিকেই আছে ৰাতিপুৱা অলপ জলদিয়ে উঠিব লাগে।
অহ।
উম ঠিক আছে হ'ব।
কি কৈছা?